বহি- তুমি কি কৰি আছা?
মই বহি আছোঁ। ভাত খাইছা? কি দি খাইছা?
মাছ দিয়ে খাইছোঁ। তুমি দূপৰীয়া খালা নে?
শুই আছিলোঁ।
ময়ো শুই আছিলোঁ। গাটো বাল নাই লগা।
উম। কি যে কৰিম? একো- সি খেলি আছে।
বাহিৰত খেলি আছে। টোপনি মাৰিবলৈ শুইছিলোঁ। এতিয়া টোপনি নামাৰে কি কৰিম? এতিয়া খেলি থাক গৈ যা। বদমাছি কৰাতকে খৈলি থাক।
তাপা নামানে।
কাম-চাম কৰিলা?
নাই, একো কৰা নাই। তুমি কৰিছা?
মই বাট চাত খাই কাম কৰা নাই বাচন কেইটা আছে দুটামান সেইকেইটা মাজিব লাগিব পিছত পানী চানী ফিল্টাৰ কৰা আছে আৰু কি কৰিব নালাগে।
মৰ পানী আছে ফিল্টাৰ কৰি।
উ দুটামান বা বাচন আছে।
বাচন মাজিম ঘৰ চাফ। তাৰপিছত কাপৰ খিনি। কাপৰখিনি দৈচিনা। দুটা কাপোৰ দুইছো লৰা।
বেছি কাপোৰ নাছিলে মোৰ দুটামান কাপোৰ আছিলে এইখিনি দুুইছো গা চা ধুলো। ছোৱালীক গা ধুৱাইছো আকৌ।
লৰা গা ধুৱাইছো মই ধুইছো।
এইটোৱেইটো।
মই গা টোৱেই ভাল নালাগিছে।
গৰম নিদিলতো অকমান ভাল লাগিলেহেঁতেন গৰমতটো দিয়ে যে গৰমৰ কাৰণে গাটো একদম ভাল ন। লাগে।
গ তুকাৰত মাজি।
তোমাৰ গিৰেকে আহি কেনে খাই গৈছে বাট চাত খালে নে।
খাইছে তুপুৰী খাই তাৰপিছত কামছে আহ। ককা ৰাজমন্ত্ৰী।
ঠিকেই আছে আমাৰ এইজনকাজমষ্ট্তী কাম কৰে। বহুত দিন বহি আছিলে এতিয়া আকৌ গলে। কাম চাম নাছিলে বহুত দিন। ইমান ডাঙৰ বেমাৰটা হ'ল মোৰ বামাৰ এপডি উম এপেণ্ডিছ হৈছিলে এতিয়া মেডিচিন আনিলো দহ হাজাৰ টকা মানত এনেই মেডিচিন খোৱা হ'ল অকমান আৰাম হৈছে দয়া।
মাৰ হব দকা
হেই দউ তো হতয় এতিয়াও খাই আছো দাবাই।
কা। এটা হৈলে দেখা যনা।
সেইৰিতো এতিয়া লাহে লে অনেক বহুত মানে আৰাম পালো।
ৰপাবা আৰু ৰপাব দাৱাট খাওঁ।
আকৌ আলট্ৰাচন এটা দিছিলে আল্ট্ৰাচনটো কৰোৱা নাই কাম নাছিলে গিৰিয়েকৰ এতিয়া স কামত যাই আছে পইচাঁ। উম মানুহৰ পৰা দোকান চকান বাকী হৈ আছে এইবিলাক দিব লাগিব। মানহ পৰা পইচাঁ লিছো ল লাগ দিব লাগিব
কাম ন থাকিলে তো ইয়
ভাগে। কি কৰিম আৰু দুখীয়া মানুহৰ এইবিলাক কৰিবই লাগিব।
উম। আমালোকে মানুহৰেই এইটোও।
উ দুখীয়া মানুহ সিবিলাক কৰি খাবই লাগিব কি কৰিম।
সেইবিলাকেই যাব দ
অঁ তানে আৰু পৰা পৰা চউ দিয়
নহয়।
উম। আমাকো চাউল দালি একো নিদিয়ে সিহঁতৰ চাউল সিহঁত অকলে খাই খেতি বাতি কৰে। নিদিয়ে।
নিজে খেতি কৰে, দেই সিকো দেই।
চবখিনি কিনি চিনি খাব লাগে আমাৰ। চাউল, দালি পানীতো নিজৰ ঘৰৰ, চব খিনি কিনি লব লাগে।
ময়োটো চব কিটা কিনো। নহয় নহয়। পাহৰি যু দি কিবা এটা তাই বহুত সহায় হ
একো নিদিয়ে। কিবা এটা দিলেটো সহায় হলেহেঁতেন চবেৰে। এতিয়া নিদিলে কি কৰিব?
উম।
আকৌ সিহঁতে খুজি থাকে সিহঁতক দিব লাগে আমাক পই চাবলে সিহঁতক দিব লাগে।
কোৱা। আমাকে দিয়া নাই আমাক দিয়া নাই তক' তহঁত খাই আছ। কি কাম কৰি আছে।
তহঁতে কাম কৰ নিদিয় কিয়? সিহঁতক গৰৰ ভাত খায় খেতি কৰি। আমাৰ কিনি চব খিনি কিনি খাব লাগে। উম।
বুজি নাপাওঁ।
আজিও গৰমটো বেছি দিলে ন? সিহঁতে বুজিব। সিহঁতক কাকো দিব লাগে বেছিকে।
উম সিয়তৰা
পইচা থাকিলেতো দিলেহেঁতেন। এতিয়া নিজৰে পইচা নাই কি দিম? ক'ৰ পৰা দিম? নিজে খাব পাৰা না
ল'ৰা ছোৱালী আছে বহুত গৰম পৰচে আছনাই
ভেটিতো
চব কেইটা কিনো। উ চব কেইটাে কিনা। পানীৰ গৰম
বুজিব লাগে। সিহঁতে এইবিলাক নুবুজে। যিটো কৰা। ভগৱানে যি দিয়ে মানুহক সেইটোই সন্তুষ্ট হৈ থাকিব লাগে। মানুহে কৰবাৰ পৰা কিবা এটা পালেটো বহুত। দুখীয়া মানুহে সহায় তালে বহুত ভাল লাগে। মোৰ দেও
আহ হ হ
সেইটোৱেটো আগবাঢ়িব পাৰিলোহেতেন। এতিয়া আমাৰ সহায় কৰ পৰা পাম? ঘৰত মাক দেউতাক নাই আৰু শহুৰ শাহুৰ আছে তথাপিও একো সহায় নিদিয়ে। নিজৰ খেতি বাতি আছে সিহঁতে অকলে কৰে, অকলেই খায়।
মোৰ দেউতা আছে, মোৰটো আছে।
মোৰটো মাক দেউতাক নাই। ভণ্টি কেইটা আছে সিহঁতে কিবা এটা দিলে দছ টকা, পাঁচ টকা সেইটোহে। বেছি টো নিদ
মোৰ দেউতা তোৰ লৈ আহে দে। দম আৰি আহৰি কিবাৰটা দিল ত বহুত দেখি দুখীয়া মানুহৰে ধীৰে ধতে বহুত আগবঢ় লে
মানুহে সহায়
দিয় নানে সিহঁতক খালি খুজি থাক, খুজি থাক। আম
সেইটোৱেটো। সিহঁতক নিদিলে সিহঁতে আৰু মুখখন ফুলাই ৰাখে।
কম
আমাক নিদিয়ে, আমি এইটো নকৰো, সিহঁতে আমাক নেদেখে, এনেকে কৈ থাকে। সিহঁতৰ গাড়ী আছে গৰু আছে ছাগলী আছে সব আছে সিহঁতৰ
যে খেতি কৰে কৰি চব কেইটা ন দেখ কমন দক
সেইটোৱতো চাউলটো দিলেতো আমাৰ সহায় হৈ যায় এতিয়া ঘৰত চাউল থাকে সেইটোতো সিহতৰ চাউল পায় আমাৰতো ক হেৰি নাই কনটল চাউলও নাপাওঁ
টো কাট নাইয়ে
চৰুটো পালোঁহে আমি সহায় পালোঁহেঁতেন ৰেচন কাৰ্ডি নাই
মৰ নাই চাউল কেইটাপ মান দে
কি কৰিবা দুখীয়া মানুহৰ দুখ নাযায় সুখৰ সুখ নাযায় এনেক হৈ আছো আমাৰ কপালটো
সিহঁতো খুজি থাকে ম আমাক কি সিহতো খুজি থাকে আমাক কি দিয়ে
উম
ইহঁতৰ গৰম উ ইহঁতৰ গৰম শ কেইটা
হম
সিহত ঘৰততো সব কেইটা আহে
সেইটোৱেইটো
উম চব গৰু ছাগলী পেং এটা আহে
হাঁহ কুকুৰা চব আছ তথাপিও মানুহ সহায় নাইক এটা বস্তু চালে নাই নাই কালি কৈছিলো যে ঘৰত চাউল নাই অকমান চাউল চাউল দিবলৈ এক কেজি মান চাউল দিলে বেছি দিয়া নাই পিছত দিব এতিয়া সময় হোৱা নাই পিছত দিবৰ কাৰণে
সিহতৰি যতে দিবস পতাইবা
সিহঁতৰ সময়ো হোৱা নাই যে পিছত চাউলটো দিব বুলি কয় আৰু সময়ো হোৱা নাই এই তোমালোকো যাওলা আছে নাই এইটো
সুধিল তো দি দিব লাগিব
সিহঁতৰ ম মোৰ গিৰিয়েকে কৈছিলে যে মমা অকণমান চাউল দিয়া আমাৰ মোৰ পইচাও নাই হাতত কি কৰিম চাউলও নাই ঘৰত খাব লাগে সিহঁতৰ ঘত চাউল আছে মুখ চল চাউলটো এইটো দিলে এক কেজি চাউল দিলে এতিয়া এক কেজি চাউল তুমি কেতিয়া খাব পাৰিব এতিয়া আজি কামৰ পৰা আহিলে চাউল আনিলে পিছত খাব পাৰিম
উ
মানুহক সহায় কৰিবলৈ মাক দেউতাক থাকিলে অকণমান ল'ৰা ছোৱালীক সহায় কৰিব লাগে
সিহঁতে সহাই কৰিব হু সহায় কৰিব কথা কয়
এটো কোৰটা কৈ মজা লয়
উম মজা লৈ লৈ মাহু মানুহৰ লগত কথা পাতি থাহে এনে সি দিয়ে নাই সি দিয়ে নাই উম সি ল'ৰা দিয়া নাই সি ল'ৰা দিয়া নাই অ
কি কৰিবা এতিয়া আমাৰ কপালত এনেকুৱা আছে ভগৱানে লিখিছে টো আমি কপালত দুখ পত থম ভাক কম দুখীয়া হৈ
কিছু না